হম
হেল্ল'
অঔ কি কৰিছা
হ'ম আ আছ আছো আছো তুমি যে ক'বালৈ ফুৰিবলৈ যোৱা কথা কৈছিলা
অ মই মানে তোমাৰ আজিৰ তি ভাল মনত পেলাদিলা মই মানে আজি এটা বস্তু এছো এই কি বুলি কয়তে পতা নাই মানে প্লেনটোৰ কথা কৈছো মানে মই চাইছিলো দেই ধৰি লোৱা তোমাৰ বাজেট ফ্ৰেণ্ডলি এটা ট্ৰিপৰ কথা বস্তু চাইছিলো সেইডোখৰ মিজোৰাম জেগাডোখৰ চাইছিলো আৰু হেৰি তোমাৰ দাৰ্জিলিং যাও সেইডোখৰ জাগা চাইছিলো অ তাকে মিজোৰাম যদি যোৱা হয় তেতিয়া মানে মিজোৰামৰ মানে গুৱাহাটীৰ পৰা তোমাৰ মিজোৰামলৈকে তোমাৰ ৰাস্তাটো বহুত ধুনীয়া যোৱাৰ জাৰ্ণিটো তেনেকে বহুত লৰা ছ
মিজোৰাম কদি যায় মিজোৰাম ক'দি যায় জানানে
উৰ দি যায় বুলি অ গুৱাহাটীয় যায় গুৱাহাটীৰ পৰা যাব ল মিজোৰাম মিজোৰাম তোমাৰ আছে হেৰিত ৰ'ব একছেকেণ্ড ম মনত পেলাই লব লাগিব অ গুৱাহাটী পৰা আছে ন এইপিনৰ পৰা তোমাৰ আছে তললে আছে তোমাৰ হেৰি এইপিনে আছে তোমাৰ ডিব্ৰুগড় এইফালে অৰুণচল এইফালেদি অৰুণাচল আছে এইফালেদি তোমাৰ নাগালেণ্ড আছে এইফালে তোমাৰ হেৰিত থাকিব ইপিনে ইষ্ট ৱেষ্ট নৰ্থ চাউথ চাউথ আৰু হেৰি ৱেষ্টৰ মাজত আছে মানে আমাৰ পশ্চিম আৰু দক্ষিণৰ মাজত আছে অ তুমি যদি এতিয়া চাপোজ গুৱাহাটীৰ পৰা আমি গুৱাহাটীৰ পৰা হয় গুৱাহ যোৱা তুমি গুৱাহাটী পৰা প্ৰায় তিনিশ ট ট্ৰেইনৰ টিকেট শ্লীপাৰ হয় আৰু মানে বিশেষকে বেছি টাইম নালাগেটো ধৰি লোৱা তোমাৰ বাৰ ঘন্টা সময় লাগিব হা ট্ৰেইন ট্ৰেইন য়েছ
অ গুৱাহাটীৰ পৰা মিজোৰামলৈ বাৰ ঘন্টা
মানে বাৰ ঘণ্টাৰ ভিতৰতে পায়গৈ
মিছুৰ ইমান দূৰনে?
না
এই মিজোৰাম বহুত
নহয় ধৰি লোৱা তোমাৰ এতিয়া ছাপোজ ৰাতিপুৱা বোলে ৰাতি বোলে অঁ, ট্ৰেইন আছে বোলে নটা দছটা বজাত ৰাতিপুৱা তুমি পাঁচটা নে ছটা বজাত পাই যাবাগে।
নহয় নহয় আ কেইজন কেইজনমান যদি গুৱাহাটীৰ পৰা পাঁচ চাৰিজন ওলাই দিওঁ ট্ৰেইনত শ্লীপাৰত। ট্ৰেইনত শ্লীপাৰত বহুত। বহুত দিগদাৰ
নাই নাই নহয় নহয় তুমি মোক ক'ত তই কথাটো শুনি লোৱা। তাৰ পৰা মানে কি হ'ল শ্লিপাৰত মানে কি হ'ল তোমাৰ হেৰিত যাবলৈ অসমৰ বাহিৰৰ চহৰত বেছি দূৰত যাবলৈহে দিগদাৰ, তালৈ মেক্সিমামে শ্লিপাৰতে যায়। মেক্সিমামে শ্লীপাৰতে যায়। ছোৱালী যায় অকলে দুজনী-তিনজনী যায়গে শ্লীপাৰ, প্ৰব্লেম নাই মানে মিজোৰাম বুইছা ন। তেনেকে মানে এই ৰি ছাডেনলি মোৰ এটা ইনষ্টাগ্ৰামত মই ভিডিঅ' পালো এগৰাকী ইনফ্লুৱেঞ্চাৰ, ছোৱালীজনী চিনি পাবাই চাগে। তুমি মোক এবাৰ ভিডিঅ' যিটো চাইছিলা। ছোৱালীজনী মানে মিজোৰাম গৈ আহিছিল। তাৰমানে শ্লীপাৰত গৈছে দুজন দুজনী গৈছে ছোৱালী। তোমাৰ তিনিশ টকা লয়, তোমাৰ শ্লিপাৰ। তাৰপিছত তাত নামি পেলাই তুমি তাত শেয়াৰিং কেবত গৈ পেলাই যাব লাগিব সেইডখৰলে তাত ল'ব। তোমাৰ তোমাৰ দুশ টকা ঠিক আছে পাৰ পাৰ্চন। তাত তোমাৰ থাকিবলৈ ইমান বেছি দাম নহয়, থাকিবলৈ একদম সস্তা তোমাৰ ধৰি লোৱা দুৰাতিত খুব বেছি পাৰ পাৰ্চন ছশমান টকাহে যাব থকা খো খোৱা-বোৱা। আৰু তাত গৈ পেলাই যদি এখৰ, হা?
পাৰি বোলো যাবলৈ তেনেকুৱা হ'লে কেইজনমান মিলি পেলে।
তাকে তাৰ পৰা আৰু শুনা মই বস্তু ভালকে মই বস্তুটো চালো তুমি মানে ধৰি লোৱা আ আ আ তেনেকে তোমাৰ প্ৰায় চাৰে তিনি হাজাৰ টকা মেক্সিমাম বাজেট মানে। মিজোৰামলে। হা
অঁ নাই নাই যাব পাৰি। মিজোৰাম এতিয়া প্লেচটো ঠাণ্ডা নে গৰমত পৰে মই গম না অঁ। আপত অঁ ইষ্টত আছে নে হেৰিয়াত আছে এ চাউথত আছে।
তোমাৰ মিজোৰামটো
আমাৰ নৰ্থ ইষ্টৰ কোনপিনে আছে অকে ইপিন আছে অকে অকে
তাৰপিছত তোমাৰ ধৰিলোৱা মিজোৰাম ধৰি লোৱা পাহাৰীয়া জেগা ন আইজল চাইজল অ গোটেইখন পাহাৰত আছে মানে নৰ্মেল টেম্পৰেচাৰ ধৰি লোৱা এক্ট্ৰম ঠাণ্ডা নহয় ইক্ট্ৰম গৰমো নহয়
অ মইতো যিমান খিনি দেখিছো ধৰক ফটো চটো এনেকা হেৰি ধৰা ঠাণ্ডা কাপোৰে পিন্ধি থাকে মানুহবোৰ
সেইটোৱে অকমান সেইটো এতিয়া ধৰি ল জুলাই মানত যদি যাও আমি তাত তেনেকোৱা পৰিব আৰু এটা মই যদি দাৰ্জিলিং যোৱা হয় দাৰ্জিলিং মানে ক'বাত কষ্টলি হৈ যায় আৰু
নাযাও মই দাৰ্জিলিং এতিয়া কাৰণ মোৰ দাৰ্জ দাৰ্জিলিং কলেজৰ পৰা যাম উ
কেব ড্ৰাইভাৰ হ'ব এটা আছিল
দাৰ্জিলিং নিয়ে বা ছিকিমলৈ নিয়ে মই কলেজৰ পৰা যাম ষ্টাফৰ লগত
তেন্তে আমি মিজোৰামটো মিজোৰামে যাব পাৰি
অ পাৰিম মানুহো গোটাব লাগিব ন
উম সেইটোৱে মই মানে কি হল বস্তুটো সুধো বস্তুটো বস্তুটো চালোৱাও মানে চাই তিনি হাজাৰ টকা ধৰি লবা এন আফ আও ধুনীয়াকে যাব পাৰি আৰু এজন নহয় জানো কা পতকে গোট খাও যাব পইচাটো
চেষ্টা কৰিলে চবলৈকে যাব পাৰি ধৰা সাধাৰণতে নহয়গেই কাৰণেহে মানুহবোৰ মানে কি হয় অকলে অকলে গুচি হোজাই নিজৰ কনভিনিয়েঞ্চ মতে ন লগৰ ল'ৰাৰ লগত বা লগৰ ছোৱালীৰ লগত এ সেনেকোৱাতহে নহয় বাইক ট্ৰিপ কৰিবলৈ গুচি যায় তেনেকোৱাতটো কেতিয়াও এনেকোৱা নহয়গে ন
লগতে কথাটো কি হ'ল উ এতিয়া বস্তু ফটো জেগাটো চোৱা হ'ল সেইখিনি চোৱা হল এতিয়া বছ মানুহ দুজন বা এজন সুধিব লাগিব কোন কোন যায় কোন কোন নাযায় আৰু ধৰি লোৱা এক্সট্ৰিম বাজেট উ
ফুৰিবলৈ যোৱাটো ফুৰিবলৈ যত টো হ'ব বাৰু হৈ থাকিব
অ
উম
না ফুৰিব খোৱাটো মই ব্ৰেড খালো
আৰু
ব্ৰেড কল
কল খালা কল কত পালা এ এহে
কল দোকান পৰা
কেনেকুৱা কল
আজিকালি গম যে এই ক মানে কল চলোৰ অলপ হেৰি হৈ গৈছে কি বুলি কয় বেয়া হৈ এই মৰহি যায় ব কয় যে এনেকুৱা হৈ হৈছে উপায় নাই ইমান গৰম পৰিছে কি কব কলবোৰ মানে ধৰি লোৱা ঘৰুৱা কল হলে আজি কাটিলে কাইলে খাই দিব যা এই দোকানত ভাল
ৰুমাল কেইখন পালা তুমি
ভাল পালো পালো
উ ৰুমালৰ চাইজ কেনেকুৱা সৰু নে ডাঙৰ সৰু দি সৰু ৰুমাল দিছ নে
ন ন ন তঙটও
তুমি দেখাবাচোন তোমালৰ চইচ কেইটা আৰু কটন হয়নে নে কিবা চিন্থেটিকতে
কটন কটন কটন মই ধুই দিলো মানে মাৰটো যাবলৈ এয়া ঘৰখৰীয়া হৈ আছেটো ক মান পিয়ৰ কটনটো নহয় মানে কিন্তু ঠিক ঠাক আৰু
তুৰি মাৰি দিলে থু হেৰি কৰাৰ পিছত যাব হৈ যাব
অ মানে অকপমান ব্যৱহাৰ কৰিলে সেইটো বস্তু হেৰি হৈ যাব গটত আহি যাব
ঠিকেই ঠিকে আৰু ভেজিটেবলছ কি কি কৈছিলে
ভেজিটেবলছ তোমাৰ এইটো কি বুলি কয় এইটো ভাত কেৰেলা ভেন্দি আৰু হ
সেইটো কেনেকুৱা গৈছে কিন্তয়া মৰহা নে
মানে সঁচা কথা কবলৈ গ'লে মই বাৰু অনুনশি কৈছো হেৰিকেইটা একদম ভাল নহয় মানে মই নাখাম বাৰু ক'তথ বাই
কি
উ মানে এইকেইটা পাচলি কেইটা অকল মানে হেৰি কেইটা কিন্তু ভাল পাও দেই এই কি বুলি কয় খিৰা এই কি বুলি কয় পাহৰি দে কিন্ত তিঁয়হ তিয়হ কেইটা বাৰু ভাল বাৰু দেই তিয়ঁকিতাপ ডাঙৰ ডাঙৰ ভাল দওঁ কিন্তু সেই
নাজানো সাধাৰণতে ইনষ্টামাৰট হোক ভেজি টেবুল বেয়া হয় দিয়ে বাৰু
উম সেইটোৱে অ মই আজিলৈকে অদ্ৰা চদ্ৰা কৰি পোৱা নাই বাৰু
তাকে শিল গেলা গৈছে ভাত কেৰেলা নে কি
গেলা নহয় হেৰি কিবা কা তোমাৰ গেলা বুলি নকয় আৰু সেই গেলা নাই অহা বস্তু কেইতা বাৰু ঠিক থাকে আহিলে কিন্তু মানে বস্তুকেইটা হেৰি আৰু দেখাম ৰবা ফটো মাৰি দেখাম তেতিয়া গম পাবা
আহ
ৰুমাল কিখন কিন্তু বেষ্ট
হা হা
ৰুমালকেইখন কিন্তু বেষ্ট
হক দিয়া
মজা বস্ত
ৰুমালকেইখন গেলা ফুটোৱা নহয় যে
হম
ৰুমাল কেইখন ফুটোৱা নহল যে ঠিকে আছে দেই
নাই নাই অফ হৈছে গৰমতো বহুত বেছি হৈছে ন তেওঁলোকৰ ধৰি লোৱা শাক পাচলি টো ধোলা হেৰি হৈ যায় পেকেটিং বস্তু প্লাষ্টিকৰ বস্তু তো সোমাই থকা সেইটো কাৰণে
তাকে তাকে তাকে উম ঠিকে আছে এতিয়া কি কৰিবা পঢ়িবা নে শুবা নে কি কৰিবা
নাই নাই এতিয়া নপঢ়ো অকমান ৰেষ্ট লম
উ ময়ো এতিয়া অকমান শুমগে মানুহ আছে তেওঁলোকৰ লগত কথা পতোগে
ঠিক আছে বা দিয়া হ'ব
অ তাকে মই কৰিছিল নেকি বেছয়ছাৰ কলটো